কি কৰি আছা।
আছো এনে তুমি।
এ মইয়ো এনেই অকন ওলাই আহিছো।
ওম খবৰ ভাল।
অ ভালেই ঠিক থাক চলি আছো আৰু তোমাৰ।
উম বঢ়িয়া।
অ বাকী চাহ তাহ খালা।
নাই খোৱা নাই খোৱা তুমি।
নাই খোৱা এই অকন পাছত খাম গে আও ঘৰত গৈ ওলাই আহিছো যে।
অ ঘৰত চবৰে ভাল
অ ঠিক ঠাক চলি আ চলি আছে আৰু।
উম হুম উম ভালেই। পিছে কি কৰি আছা এতিয়া মানে এনে হেৰি
পঢ়া শুনা পঢ়া শুনা।
উম উম উম উম।
পঢ়া শুনা হেৰি এ পৰীক্ষা শেষে পৰিশ্ৰমা শেষে। য়া আগষ্টৰ পৰা যাম আৰু এক তাৰিখৰ পৰা মহাবিদ্যালয়লৈ। আৰু তুমি কি কৰি আছা। তুমি কি কৰি আছা। হেল্ল হেল্ল হেল্ল হেল্ল হেল্ল হেল্ল
মই এইবাৰ এডমিশ্যন লৈছো কত এডমিশ্যন হৈছে হেল্ল